অ'।
কি কৰিছে?
অ' এয়া ভাত বনাব লৈছো তুমি?
মই ঘৰতে শুই আছো এই ভৰিটো অকমান বিষা আছে।
অ' ভালনে?
ভাল ভাল, আপোনাৰ ভাল?
উম ভালেই ভালেই।
অ' মাহত ভালেই অ'।
অ' অ' ঘৰতে আছে নে মা?
মা দোকানলৈ গৈছে নেকি! মই প্ৰায় গমেই পোৱা নাই। মই ভিতৰতহে আছোঁ, মা বাহিৰত আছিলে মানে।
অ' অ'!
তাৰপিছতে, সেই মাহত, দোকানলৈ গ'ল হ'বলা, ওঠনিতে যাম বুলি কৈছিলে মানে, দোকানলে।
অ' অ'!
তাৰপৰা, সেই গ'ল হ'বলা।
অ' অ'! মই এই, ভাত বনাবলে লৈছোঁ। চোৱা ভোক লাগিছেগে ঔ।
ভাত কি হে?
কল দিলে দালিয়ে আলুৱে এনেকে এনেকে বনাম, তোমালোকৰ বনাবলৈ হোৱাই নাই চাগে।
এ আমাৰ দেৰিছে আমাৰ ন নটা দছটা বাজিব ভাত খোৱালে খোৱালে।
অ' অ'।
য হয়।
এই তেনেকে, সেৰিও নাই যে, তোমালোকৰ দুপৰীয়া খোৱা নহয়। আমাৰ দুপৰীয়া নাখালোঁ, মই। কেতিয়াবা, আমাৰ খোৱা দেৰি, আমাৰো হয় বাৰু।
মানে, তেনেকুৱা ইমান সেৰি নহয়। কেতিয়াবা, খাইয়ো, কেতিয়াবা নাখায়ো, দুপৰীয়া মানে।
অ' অ'!
কেতিয়াবা মানে, এই ৰাতিপুৱা বেলাটোৰ ওপৰত ডিপেণ্ড কৰে আৰু ধৰক, ৰা ৰাতিপুৱা যদি বোলে, সোনকালে নটা আগত খাই দিলে। তেতিয়া মানে, সেই দুপৰীয়া খাই বা যদি ৰাতিপুৱা সেই, দহটা-এঘাৰটা বজাত, তেতিয়া দুপৰীয়া নাখায় আৰু।
অ' অ'!
কিনো খাব আৰু ভাত আৰু?
অ' অ'! আমৰ আচাৰ-চাচাৰ বনাইছা নাই?
আমৰ আচাৰ, কালি মই, এই আমকেইটামান পাৰিলোঁ, আমাৰ এই, খুড়াহঁতৰ ঘৰৰ পৰা। পাই লৈ পেলাই সেত ধুই মেলি এতিয়া কাটিছো কাটি পেলাই সেই হে কাটি মেলি ৰ'দত দি থৈছো এ ব আজিহে ৰ'দটো পাইছে আৰু ধুনীয়াকে। তাৰপা সেই মচলা চচলা হেৰি কৰা আৰু দু- দুদিনমান ৰ'দ পাব লাগিব তেতিয়াহে
তুমিতোনো উদ্যমিতাৰ ৰেজিষ্ট্ৰেচন এটা কৰি ল'ব পাৰা দেখোন বনাই পেলে যদি বনোৱা বিক্ৰী কৰিব পৰাকে বনাব লাগে আকৌ তাত টিকেট লগাই লগে বিক্ৰী কৰিলে বহুত পইচা পইচা পায় নহয়।
নহয় সেইটো পাৰি এতিয়া হেৰি আকৌ আমৰ চিজনত ধৰক ইমান চবেই আম চাম পাৰিবলৈ নিদিয়ে নহয়।
অ', অ',
গছ এজোপা আছিলে গছজোপা কি হল ভাগি থাকিল এই -এই মুগ আকৌ এই তোলনি বিয়াতে
অ', অ',
কাটি পেলাল এই তেতিয়া পা দিগদাৰ হ'ল আগতে ঘৰত থাকিলে চিন্তা নাছিলে।
অ', ময়ো সেই আজিকালি আঠা তাতে বনাই মেলি অকণমান বিক্ৰী কৰিবলৈ হেৰি কৰিছোঁ আৰু চেষ্টা কৰিছোঁ আৰু আমৰ - আমৰ তাৰছত আমৰ বী জলকীয়া তাৰ পা আকৌ এই জলফাই পোৱাৰ দিনাও জলফ
অ, আমাৰ সেই বগৰী খিবায়ে আছিলে বগৰীটো সোনকালে দা হয়। তাৰপাৰ পিছত খ খৰিচাটোহে বনাব নেকি খৰিচা চাহটো।
অ' মইো সেই খৰিচা এটো শুকুৱাই পেলাই বনাও আৰু মূলা আচাৰো বনাব পাৰে নহয় বনাই বনাই বিক্ৰী কৰিব পাৰিবা দেখোন ৰেজিষ্ট্ৰেশন কৰিব লাগে কিবা এটা ৰেজষ্টন ৰে তুমি বহুত বি বিক হয় নহয় আজি কালি। ঘৰপা লৈ লৈ জাই দেশুন। আমাৰ ওচৰৰ মানুহ বিলাকে ইমান ইমান বিক্ৰী কৰিছে হেৰি বনাই বনাই।
মই তাকে হেৰিয়ত কি বুলি কয় তো মাক কৈছিলো মায়ে আ কি নৱক কৈছিলো নৱৈয়ে হেৰি কৰিলে আকৌ।
আহ। তেনেকে সেই কিবা কিবা আহ মই এতিয়া সেই বনাই বনাবলৈ শিকিছো মানে এজনে বনাই বনাই কম পৰিমাণে বিক্ৰী কৰো আৰু ইমান বিক্ৰী নকৰো। মানে ঘৰতো খাই যে তাৰপা মানে বিকি
এপোৱা চিষ্টেমত কৰে নে নে এনেকুৱা এনেকুৱা বটল হেৰি কত
এই মানে পাকে চিষ্টেমো কৰো পাকেট চিষ্টেমত মানে তোমাৰ সেই দহ টকীয়া পাকেট বিলাক যে। সেই দহ টকীয়া পেকেট বিলাকত কৰো যদি বৈয়ামত হ'লে মানে তোমাৰ হেৰি হয় আৰু দামটো বেছি হয় আৰু দা হে বটল চাই পেলাই।
অ' অ'।
তেনেকে কৰিছো মানে মইো তোমালোক ফোন এটা কৰি চাওচোন তুমি কাম কৰিব পাৰিবা নহয় এনেই থকাত।
ত কৰি মই বনাও লাগ সেই বেচা মেলাটো কৰা নাই আৰু আমাৰ ইয়াত কি হয় ইয়াত ল'বলে মানে চবেই হেৰি হয় আচাৰ চবেই বনায় যে।
তুমি তেনেকৈ কৰিব নালাগে মোক কণ্টেক কৰিলে হ'ল ম সেই বিক্ৰী দিম নহয় মানুহ ধেৰ আছে তেনেকুৱা।
অব
এনেকে বনোৱা মেলা কৰি থাকিলে মানে কি তোমাৰ নিজৰ হাত খৰচ টা ওলাই থাকিব আৰু মাক যেতিয়া মাক আশা কৰিবলৈ দৰকাৰ নাই আৰু।
অ' সেইটো হয় আকৌ দেই সেইটো ভাল কথা।
উম এ তুমি এতিয়া নিজৰ দুখ খাত খৰচ ওাব লাগে এই দেখু তুমি লোকক খাতিৰ কৰিব লাগে হয় নে নহয়? তুমি এতিয়া সেইটো বা যদি অ' প্ৰথমতে তোমাৰ অকণমান পইচা খৰচ হ'ব আৰু পিছতো তোমাৰ পইচা খৰচ
অ' প্ৰথমতে এইবিলাক পাকেট চাকেট অনা ষ্টিকাৰ চিষ্টিকাৰ বনোৱাই মেলি
অ' পত অ' অ' প্ৰথম দিনা তোমাৰ যে অকমান খৰ হ'ব
অ' অ'।
নিজৰ মতে তুমি বিকি চিকি কৰি থাকিলে মানে কিবা এটা নহয় কিবা এটা সাত খৰচ
ছোৱ ন তাকেহে।
এই মোৰ লগৰবিলাকে সেই প্ৰথমতে গম পোৱা নাছিলে তাৰপিছত এতিয়া ৰেজিষ্ট্ৰেশচন কৰি পেলাই ধঢেৰ বিঘা মেলা কৰিবলৈ তেনেকেইে পইচা ঘট আছে আকৌুমিও ল'ব পাৰানে বহি বহি থকাতকে এতিয়া পঢ়া এৰিলা কিবা এৰিলা।
আমাৰ এইকণতো এই এই চব হেৰি এজনী এ মোক কৈছিলে কথাটো আঠা বিকাাহীটো। তাৰ পিছতে ম বোলো ৰ হে ময় কথাটো নভবা নহয় ভাবিছো বোলো। তাৰপিছতে তাই বোলে হেৰি কৰিব দুই হয় যদি দুইজনীয়ে কওঁ। ওলা, অ' বোলো তাকেহে ৰুবাচোন বাৰু মই
অ' তুমি প্ৰথমতে বৈ আম চিষ্টেমটো নকৰিবা মানে তুমি এতিয়া প্ৰথমতে নাজানা ন, তুমি পাকেট চিষ্টেমটো কৰিবা বাকী চিষ্টেমটো কৰিলে মানে তুমি দহ টকাটো বিক্ৰী কৰিব পাৰা বি টকাাতটো বিক্ৰী কৰিব পাৰা, এনে বৈয়ামটো হলে মানে মিৰা জোখতটো ইমান এটা তুমি নাজানিবা ন নতুনকে। এই ট্ৰেইনিং চেইনিং বোৰ ল'বাচোন ট্ৰেইনিং চেইনিং আহিয়ে থাকে দেখোন।
এনিক চেনিক গোলাক এ মাজতে গৈছিলো।
ফিট এনি আহে, অ' ফি ফ্ৰী ট্ৰেইনিং আহে নহয় তাত সোমাই যাবা।
এ হেৰি আকৌ নহয় গৈছিলো নোযোৱা নহয় কিন্তু মানে কি ঘৰৰ পৰা অহা যোৱা কৰিব'বলৈ বহুত দিগদাৰ।
অ' অ' সেইটো হয় বাৰু আৰু ছোৱালী মানুহতে পতকো ওলাই যাব
অ' ঘৰ মানে দিছিলে বাৰু মোক নিদিয়া নহয়। ততাৰপিছতে কি হল এ ঘল হেৰি অ স্কুটি সি্কুটি এখন হে স্কুটি এখন দাদাকো এ আকৌ দিনৰ দিনটো গ পেলাই হেৰি কৰি থংগ ইফালে সিফালে যোৱা আকৌ দোকান আছে দোকান খনে ইটো সিটো বস্তু অনা।
অ' অ' অ' এতিয়া দোকানখন কি তুমি চলাই থাকা মানে?
হা?
দোকানখন মানে তুমি চলাই থাকা?
দোকানখন দাদাই চলাই মইো চলাওঁ।
কৰিলে মানে কি কিবা এটা নহয় কিবা এটা তোমাৰ হেৰি হৈ থাকিব পিছত তুমি ওপৰৰ পৰা যদি উদটো কৰি থলে তোমাৰ বেি লাভ লা হ'বানে তুমি তাততে কিবা কিবি স নিজৰ আহিলেও কিবা কিবি এটা পাই থাকিবা।
হয়।
নহ'বাতো তুমি নোপোৱা এনে এনেই ফৰি এনেইতো মানে প্ৰায় মানুহে বনায়। কিন্তু তেনেকুৱা এটা হলে মানে তোমাৰ নিজৰ কমানানিটো বেছি হয় আৰু। পইচাটো বেছি হয় আৰু।
আকৌ সেই পালাৰৰ চ পালাৰৰ সেইটো হেৰি কৰি পিনে এই আমাৰ লগৰ এজনে শিকাইছে লখিমপুৰত শিকাব বলে। খবৰ দিছিলে মোক।
আহ অ'।
এতিাকৈ দোকান খন খোলা পিছ মতে যাব ন হলো পালাহ শিকিবলৈ পালা শিকিবলৈও মন এটা আছিলে বিয়টি পেলা।
অ' সেইটোও বেয়া নহয় বাৰু। কিন্তু তুমি যেনিবা এতিয়া আচাৰটো হ'লে যেনিবা ঘৰতে বনাই মেলি ফিটিং ফাটাং কৰি ঘৰ মানুহখিনি প থাকিবা কিন্তু অকমি তালৈ থাকিবগৈ লাগিব এতিয়া আচাৰখিনো প্ৰায় মানে জানেই দেখোন।
আশা আষ বিলাক আশো জানো বা আমাৰ নবৈয়ও জানে ধৰক মই ানে সেইটো আচা তলত চিন্তা নাই ধৰ মিলাই মেলি বনাই বনাই দিব পাৰি আৰু।
অ' দুইজনীয়া তুমি এতিয়া বহিলা কাটিলা মেলিলাে শুকুৱালা দুজনী বহিলা আচাৰ বহালা পাকেট ছিষ্টেম কৰিলা। নবীও কিবা এটা পালে তুমিও কিবা এটা পালা তেনেকে ধুনীয়াকে বিক্ৰী হৈ গ'লহেঁতেন।
কিন্তু সেই বতৰটোহে এতিয়া।
অ' এ নহয় তুমি হেৰি কৰিবা আৰু তুমি তিনদিন যদি এতিয়া যদি কাটি থৈ দিয়া তুমি তিদিন চাৰিন নিমখ দি গালাই থৈ দিব পাৰাতিয়া বেয়া হয় নায তেতিয়া ৰদ আহিলে তমি লাহে ে মেলি দি দিলা তেতিয়া মানে আমটো খাইো ভাল লাগে সোৱাদ এটাও হয়।
অ' হ পাই।
হয় আৰু যদি তুমি তাতে সময়মতে যদি মছলা মছলি ধুনীয়াকে ালিব।
এই মচলা এনে কোনটো বেছিকে ঢাল দিলে ভাল পাওঁ।
এই চবটোৱে অলপ অলপ থাকিব লাগে তুমি ধনিয়া জিৰা তাৰ পিছত আকৌ জলকীয়া গুৰি। আৰু এইটো হেৰি এই গৰম মছলা সেইবিলাক ঢালিলে ভাল আৰু। আৰু কিছুমানে গোটাকে ঢালে গোটাকে ঢালিলে যেনিবা আৰু খাবলৈ অকমান হেৰি নিচ শুনা হয় আও, আৰু বেছি বেছি ঢালিলেও তোমাৰ তিতা হয়, আৰু কিছুমানে নিমখ চোকাকে বনায়, আৰু ইমান চোকাকে যিমান যি হল অঁ যিমান যি হল আচাৰত বাৰু নিমখ চোকা হয়েই। ইমান চোকাকে নকৰিবা আৰু কম পৰিমানে হেই কৰিবা ন নি এনেকে মানে মানুহে তুমি এইটো বনালা তোমাক বনোৱাখিনি খাই ভাল পালে তেনেকুৱা নিচিনাকে বনাব লাগে আৰু।
অ', অ', মানে ধৰক এনেকৈ পেকেজ প্ৰথমে ধক পেকেজ চিষ্টেমেই কৰিম বাৰু পেকেজ চিষ্টেম কৰিলে মানে এনেই কিমানকে দি দিব লাগে বাৰু এটা এ এটা পেকেটত।
স তাতৰু একেবাৰে যদি সৰুটো আনা নৰ্মেলটো আনিলে বি টকে বিক্ৰী কৰিবা। যদি ডাঙৰটো আনাাৰ তেতিয়া তুমি পঞ্চাশ টকাকে বিক্ৰী কৰিবা যদি এনে ডাঙৰ মানে কি এতিয়া এ তোমাৰ এইবিলাক এ যে দহ টকীয়া কিবা কিবি বি এ বিশ টকীয়া বিস্কুট বিলাক হেৰিটো থাকে সেই সেই তেনেকুৱো যদি তুমি পঞ্চাশটক কেে বিক্ৰী কৰিবা আৰু যদি একেবাৰে সৰুটোো তোমাৰ এইটো যে দহটকা দহটকে চানা পেটবোৰ হেৰি এইবোৰ যে আহে এই নিমকি কিবা কিবি এ যেয়া আহে চানা চান এইবোৰু সেই বেপাৰী বিলাক এ যে সৰু সৰু বান্ধ দা বগৰী যে ভৰাই থৈ দিয়ে অ', সেইটো তুমি দশটকাকে বিক্ৰী কৰিব পাৰ দ তোমাৰ সেইটো লোকচান হয় খুব বেছি তিনি পিচ বা চাৰি পিচ সোমাব। আৰু কেতিয়াবা নোসোমায়েই অ', দুপিচ বা তিনি পিচে হৈ যায়। আৰু তুমি সেইখিনি যদি সেই মানে তেনেকে যদি তুমি বেপাৰটো চলাব পাৰা তোমাৰ নিজৰ ওপৰতে লাভ আৰু দিয়াচোন। এতিয়া আমিয়ে এতিয়া কিবা এটা কৰি আছোঁ। অ', মোৰ এতিয়া হেৰিটো ইনকামটো বেছি আৰু মই আচাৰৰ পৰা ভাল ইমানখিনি পাওঁতো। মই কেনে বোলো তোমাৰ কথাটো কৈ চাওঁচোন তুমি ৰেজিষ্টনটো কৰি ল'বা।
ঠিক আছে, হেৰি কৰিম মই তেতিয়া কাইলৈ আপ অ', মই তেতিয়া কাইলে আপোনাৰ ঘৰলৈ যাম। গৈ পেলাই বাৰু আলোচনাটো কৰিম গৈ বাৰু।
অ', তুমি ঘৰলৈ আহিবা ধুনীয়াকে দুজনীয়ে বহি আলোচনা কৰিলে তুমি গম পাবা মানে বাজেটখিনি গম পা
অ', অ', অ', সেইটোৱে কৰিব লাগিব।
উম, তাকে ক'লো তুমি আহিবা এতিয়া অ'। এতিয়া হ'ব মোৰ ছোৱালী কাইলে পৰীক্ষা আছে অকমান পঢ়োৱাও মানে মই তাকে পতককে মনত পৰিলো কথাটো কৈ দিওঁ বোলো।
অ', হ'ব অ', হ'ব দিয়ক পঢ়াক অ'।